অ', শুনিছা?
অ', শুনিছো কোৱা?
উম, কিবা কৰি আছিলা নেকি?
এইটো মা আনাৰস খাই আছিলো, দেউতাই মানে আনিছিলে সন্ধিয়া। ওলাই যাওঁতে আনিলে, তাকে খাই আছিলো।
অ', অ', অ। ভাত-পানী?
তুমি? অ', ভাত খোৱা নাই এতিয়া মানে, মায়ে আমাৰ মানে দেৰি হৈ যায়।
উম, সেইটোয়ে আমাৰো দেৰি হয়। উম, সেই বনাব যায় আমা চাৰে আঠটামান বজাতহে বনাব যায়, কেতিয়াবাতো নটা বাজে বনাওঁতে-বনাওতে তাৰপিছত বনাওঁ, দেৰিকেহে হয়।
এ আমাৰো এতিয়া, এইখিনি সময়ত মানে কি হয় আঠটা বাজোতে, এইখিনি মানে হয় চাহ খাই নহলে কিবা এনেকুৱা ফলূল কিবা এটা দুটা খায়
উম
ভাত খাওতে আমাৰ দেৰি হৈ যায় তোমাৰ চাৰে এঘাৰট মান বাজেই অতে মাহঁতে টিভি চাই থাকে যে
উম
দেৰি হয় একেলগে ভাত খাওঁ
উম
হেৰি হয় তুমি কিবা খালা
মই ভাইটিক চিপছ আনিব দিছিলো তেৰেমেৰে যে কোলা কেে এটা ওলাইছিলো জ্বলা যে
অ অ
এই সেইটো বিশ টকীয়াটো খাইছোঁ বুইছা
উম উ তোমাৰ আৰু কিবা এটা চিপচাই এটা আছিলে যে জলো চিপচাইটো তুমিা মানে এবাৰ হলেও খাই চালান
নাই খাই চোৱা দেই মোৰ মৰিব মন নাই সেইটো খাই পেলাই
বাপৰে মানে এবাৰ মমাহতকত গৈছিলো হা
অ
ত কেইিনান খাই গলো মাহঁতৰ পালিিত আছে মানে বিৰাট দুষ্ট হ পালিটো
অঁ
একদম সিমু কৈছে হেৰি তুমি খিনি খোৱাচোৱা খাই চোৱাচোন নতুন বস্তু এটা উলিছে খাই চোৱা মই একদম ভালো
উম
খোৱাৰ পিছত কৈছো আৰু মানে উপায় নাপাই পেলাই লাষ্টত সিহঁৰ মানে ফজটো ফুলি পেল ম মুখখন ফিজ ৰ ভিতৰত ভছ কে
এনেকুৱা আ হৈছে এনেকুৱা অৱস্থা সেই পোৱালিটো কম সতাশও হ'ব লাগিব
তাকে মানে সি একদম নতুন নতুন বস্তু ট্ৰাৰ কৰি থাকিব আজিও মোক কালিতো মোক মোক এ বহুত সময়ানে পাগল হৈ গৈছে মানে মাথা চাথা মোক ঘূৰাই গৈছে গৈ এয়া হ'লো শেষা মই আজি মাথা বৰা পৰি থাকিলো একদম বৰফকে মুখকে চুবাই দিছো বৰফৰ টুকুৰা
উম
একদম থাকিব পাৰে নাই বাপৰে এইটো বস্তু মানে জীৱনত নেক্সট কোনো খাব নালাগে বহুতেই জ্বলা
সঁচাগে বহুত জ্বলা মই দেখো নহয় ভিডিঅ'ব লগতখো মানুহে মানে সেইটো খোৱা এই চেলেঞ্জ বিলাক ইনফ্লুৱেঞ্চাৰ বিলাকে আৰু
সি ইমান দুষ্ট কৰিছা যোনে আলহী আহে তাকে খুৱাই দিয়ে সি অ বোলো সৰু কোনো
দাম নহয় দামোল হয় এইটো এপিচ থাকে তাত নাই দাম ল বহুত চাৰ চাৰিশ নে পাঁচশ এটাতে ক'ত পাই আহি ইমান পইছা
মানে তোমাৰ মানে তাৰ তোমাৰ দেউতাকো মানে মাষ্টৰ মানেদম ফাৰ্ষ্টে চছেকেণ্ডে পঢ়াই যায় এনেকে মানে বহুত টকা পায় আৰু মাইকেও বহুত টকা পায় মায়েও টিচাৰ কৰে বহুত পইচা থেগ
পইচা মানে অভাৱ নাই পোৱালীক মানে ধুনীয়াকে ৰাখিছে আৰু
এ আমি ধৰিলেও তোমাৰ এতিয়ামাৰ মন গৈছে আমি ধৰিলেও তোমাৰ চিপছ খাইছো তাৰ নহ'ব তাৰ হয় বাৰ্গাৰ নহয় পিজ্জা
উম
সেই যাওঁতেই সিহঁতৰ লগত চুপা চুপীখননো চাই আহিলোঁগৈ মামাহঁতৰ ঘৰত যাওঁতেই।
অ', এই এনেকুৱা পোৱালী বিলাক বহুত অকৰা হয়। একদম কথা নুশুধা চাবাচোন। উম, একদম কথা নুশুনে সিহঁতৰ যি মন যায় তাকে কৰি থাকে। আৰু মানে বস্তুতটো কি হয় কাৰণ মাক বাপেকৰ স হে সান্নিধ্যতটো বেছি নাপায় যে।
বহুত মৰম কৰে মানে এতিয়া দেউতাকতো নাথাকে গোৱালপাৰাত থাকে হয়।
অ'।
তাৰ মানে এতিয়া ধ লৰা মামীৰ লগতহে থাকে মামিও ধৰি লও স্কুল যায়। গৈ একদম মানে তাক যি লাগে তাকে দিওঁতে দিওঁতে পোৱালিটোটো একদম মানে হেৰি হৈ গৈছে। তোমাৰ আমি ধৰিলও সেইদিনা ধৰিলও দিনটো ফুৰি আহোগে বুলি। তাৰ পিছত গলো আমি চিনেমা চালো তাৰ পিছত চাই গৈ পেলাই তোমাৰ আহিছো। খাবলে সিটো মই এনেকুৱা ডাঙৰ লেগ পিচ যে।
অ'।
একদম মানে আমি আমাৰ সৰু লেগ পিচটো নহয় হা একদম পুৰা ডাঙৰটো।
অ'।
সি কম চে কম তোমাৰ সেইটো এহে এটাতে চাগে মানে চাৰে তিনিশ চাৰিশ মান গৈছে সি সেনেকুৱা খাৰিছে। তাকো এটাও নহয় দুটা খাইিছে সি আহ। এই বাঁ পুৰা খাই বৈছা মানে আমাৰ শকততটো একদম লুডুকাপ। এক আম
উম, মই এনেকুৱা পোৱালি বিলাকক। ভাল পাওঁ দেই দেখিবলৈৰ কাৰণে অকণমানৌ পাল সকলো হলে ভাল পাওঁ মই।
উম, তাতে বগা জিগা মৰম লাগে তাকো।
উম।
মানে পোৱালিটোো সোৱাদ যেনেকুৱা মানে পঢ়াো বহুত চোকাহিয়।
উম মানে ভালকে খাই একদম পুৰা চবফালে মানে এনাৰ্জিটো হেৰি।
উম আ ইমান সৰুতে সি মানে কি এতিয়া সি এন চি চি শিকিছে তাৰ পিছত উম। এই জিম, জিম কৰে যে কিবা এনেকুৱা ভৰি যে খোজকাঢ়ি নে দৌৰি ফুটো কি বুলি কোৱা নাজানো নহয়।
এ ট্ৰেডমিলাৰ নেকি অ'।
হেৰা আনি দিছে তাৰছ কত দাম্বল নে কি সেইকেইটা ইমান বস্তুৰ। ম আমি ভাবো হা আমি তাৰ যুগত আমি একো বুজিয়ে পোৱা নাছিলো তেতিয়া।
উম।
এতিয়া সিহত লক কিবাৰিলচত দেখি দেখি গমাইছো যে জিম গলে কি হয় কি নহয় এতিয়াই সিহঁতে কৰেই।
উম, মানে সৰুতে আৰু পিছলৈ মানে একে। জিম লে জিম পাগলো হৈ যাব।
উম, তাকে আৰু মই কি শুনিছো জানা জিম কৰিলে বোলে চাপৰ হৈ থাকে।
অ', চাপৰ হৈ থাকে আৰু বেছি জিম কৰিলে বেয়াও স্বাস্থ্যৰ কাৰণে বেয়া।
এই মানে পোৱালিটো বহুত পটলা হৈ গৈছে ন অমান তাক মাক বাপোকে কৰিব দিয়ে। খাওঁতে, খাওঁতে এটাই লোৱা।
সৰু পোৱালি এতিয়াবা ক মানে কৰিব লাগে, আৰু কিন্তু অকমান অকমানকে বেছি নহয়। তাতে সি কষ্টও নাপাও আৰু এইবিলাক মানে প্ৰভাৱ পতো দিম হেৰি। মগজুত প্ৰভাৱ পৰে আৰু বধ শৰীৰটোতো প্ৰভাৱ পৰে সেইকাৰণে মানে। নিয়মিত ভাৱে কৰিব লাগে অকমান অকমান টাইমত।
তাৰ তোমাৰ এতিয়া ৱেইট কিমান জানা তাৰ ফিফটি এইট নে ফিফটি নাইন।
কেইবছৰ হৈছে?
সিয়বাই ক্লাছ এইট এইট পাব নে পালেই।
এই আমাৰ ওচৰতো আমাৰ ভাইটিহঁতৰ লগত বহুত শকত পোৱালি পোৱালি এটা আছে। নামটো যতন তাৰ ৱেইটটো মানে বহুত বেছি হ'ব।
উম।
তাৰ ৱেটটো মানে নাইনটিান হ' নাইনটি ছিক্স মান হ'ব।
বাপৰে ইমান বেছি
ইমান বেছি বহুত শকত মানে পোৱিটো একদম মুখখন গোটেই লুটুকা, ফুটুকা বহুত শকত
আমাৰ এইটো ইমান পেটলা হৈ গৈছে বাপৰে আৰু সিহতে আমি আমাক ধৰি লও নে সৰু পৰা মাহঁতে শিকাই ভাত খাবি এনেকে ফল মূল খাবি মাছ মাছ চাছ খাবি এনেকে ইমান নালাগে সিহঁতে এতিয়া মানেদম গোটেই ফাষ্টফুড এনি টাইম ফাষ্টফুড খাওঁতে খাওঁতে তে সিহঁতে বেছি মানে উম সোফুলা হৈ গৈছে
হেৰি বস্তুতটো কি হয় কাৰণ পইচা পাতি হেৰি নাই ন তই মানে বনাব কৰিব চাগে মন নাযায় যিবিলাক মানে বস্তু খাই বেছি সোৱাদ পায় সেইবিলাকে খাই দিয়ে।
উম, এনেও তোমাৰ ফাষ্ট ফুড খালে ইহঁতে মানে গাত শক্তি নিদিয়ে নহয়।
অ', ফেটচটোহে দিয়েহে বেয়া ফেটচটো সেইবিলাক খাই খাইো ময়ো ভকত হৈছো ন
অ', তোমাৰ ৱেইট কিমান?
মোৰ এতিয়া হেৰি ছিক্সটি নাইন নে চেভেনটি
বাপুৰে তুমি মোৰতো শুনিলে পাগলে হবা
উম, নুশুনো দিয়া তুমি যিমানে
আজি তাকে, সেইদিনা জুখিছো সি জুি সিও জুখিছে মইও জুখিছো সেই মগজত তুমি মোৰ আধাৰো আধাহে বোলে মই বোলেো হ'ব দে মানে মানে গলো মোৰ থাৰ্টি ফাইভ
হেৰা সৌ পোৱালী এজনীও তাতকৈ বেছি
তাকে, মই তোমাৰ যেতিয়া ফাৰ্ষট কলেজ গৈছিলো তেতিয়া মোৰ তোমাৰ ফৰ্টি চছেভে নে ফৰ্টি এইট আছিলে এতিয়া
অ', সেইটো ফৰ্টি চেভেন আৰু ফৰ্টি এইটটো নৰ্মেল তুমি এতিয়া বহুত ক্ষিনা ক'লা বহুত বেছি মানে হেৰি হৈ আছে, পিছত অলপ প্ৰব্লেম হব নহয় অকণমান ধৰি বহাগ ৱেট টো বুজিছ ট গেইন কৰিবা অকণমান
উ, মানে মোক কি জানানে মই মানে বেছিকে মই ভাত নাখাও সেইটোয়ে প্ৰব্লেম
ভাত নোখোৱা কি খোৱা বেছি?
মই ভাত চাহ ইমান ন খাওঁ মই মানে কি ৰাতিপুৱা চাহ তাহ খালো কিবা তাৰ পিছত ন কিবা কি খাই থাকিলোঁ, দোকান আমাৰ মানে দোকান আছে ন দোকানত মেগি চেগি খাওঁ চিপছ চিপছ খাওঁ ইমান মোৰো হেৰি নাই
উ,
তাৰপিছত থাকি থাকি আমাৰ তোমাৰ ভাত খালেও তোমাৰ আমাৰ এটা দুটাতহে দিয়ে আৰু
অ',
উম,
এইটো নহয় সেনেকেতো ময়ো সেই ভাত এ মানে গোটেই দিনটোত ভাত এবাৰ খাওঁ, ৰাতি এবাৰ খোৱা যায় তেনেকে মানে হেৰি মানে মোৰো ইমান ভাত খোৱা নহয়, কিন্তু বস্তুতটো হ'ল মানে মোৰ মানে হজম শক্তিটো বহুত মানে লাহে, লাহে,
উম, আৰু কি জানা মই যেতিয়া মানে শকত থাকো মই তেতিয়া মানে খিনাবৰ কাৰণে অকণমান চেষ্টা কৰো মানে পেটতটো বেছি বাঢ়ি যায় ন অকণমান শকত হ'লে
উম,
তেতিয়া মই খিনাবৰ কাৰণে ইমান চেষ্টা কৰোঁ তোমাৰ ৰাতিপুৱা মই কিবা গৰম পানীত নেমু দিও খাওঁ একদম তেতিয়া নিখিনাও এতিয়া যেতিয়া শিনালো নহয় তেতি শত হব চেষ্টা কৰি থাকিলেও শকত নহওঁ আৰু
কিবা এনেকুৱা মোৰো হৈ যোৱা হয়। মই, অকমান শনাাও মানে ঘটকে অকমান বেমাৰ চেমাৰ যদি জ্বৰ চৰ হয়। সেই দুদিনমান কিবা বস্তু খাব মন নাযায় নহয় তেতিয়া খিনাই যাওঁ কিন্তুিদিনাখন যদি মই ভাত কেইটামান ভালকে খাই দিও মই আকৌ শকত হৈ যাওঁ, মোৰ মানে শৰীৰত লাগিয়ে যায় পানী খিনিও লাগি যা বুলি ক'লে ভুল নহ'ব
উম্ নহয় বাৰু, তোমাৰ অকৌ অকমান কমিব লাগিব ন। তেতিয়া মানে মানুহজনী ভাল দেখিবা আৰু অ', মানে কি আৱ- যিবিলাক মানে বেছি ফেটছ থাকে। সেইবিলাক আৱৰ্জনা টাইপ হয়।
অ', এইবিলাক বেয়া ফেটচ, একো কাম নাই নহয় এইবিলাকৰ। মানে মানুহৰ গাত থাকিলে গুড ফেটছ থাকিব লাগে হয়। এই বিলাক চব বেয়াহে আৰু।
তাকে আৰু বহুত গৰমো লাগে ন বেছি মানে, মঙহো বেছি বাঢ়ি গ'লে।
অ', সেইটোয়ে, এনেও মই মোৰতো গৰম লাগেই যেনিবা। মই বাহিৰত ওলাই গ'লে, ৰ'দ চদ সহ্য কৰিব নোৱাৰোঁ। উ কিবা ৰ'দে পুৰা নিচিনা, মানে ফাৰ্ষ্ট কি হয় হেৰি ৰঙা পৰি যাওঁগৈ। তাৰপিছত কলা হৈ যায়গৈ, ৰ'দে মানে ডাকে মুখ।
স্কিনটো চেঞ্চিটিভ যে।
অ', মানে হেৰি, সেইটো বস্তু হয় মানে কিহৰ কাৰণে। মই মানে ঘৰতে ভিতৰতে সোমাই থাকো। বাহিৰলৈ মানে ইমান ওলাই কৰি নুফুৰোঁ যে।
আৰু, আৰু কি জানা মানে আমাৰ যে চকুৰ বিলাক যেনেকুৱা সৰু সৰু ন। আমাৰ চকু যে- ওপৰ যে পাৰিটো যে মঙহখিনি আমাৰ ডাঙৰ যে হয়।
অ',
সেইকাৰণে আমি ৰ'দত চকু মেলিব নোৱাৰো বুজিছা, যিবিলাকৰ চকু ডাঙৰ ডাঙৰ চাবাচোন সিহঁতে ৰ'দতো চাব পাৰে। আমি সেই কাৰণে নোৱাৰোঁ।
উম্,
আমাৰ চকুৰবোৰ সৰু সৰু যে, আৰু ওপৰত ফেটছটো আমাৰ বহুত আছে ন। সেইকাৰণে আমি মানে ৰ'দত ম চকু মেলিব নোৱাৰোঁ।
উম্, তাকেইতো কথাটো এতিয়া সেইটোহে হ'ল আৰু মানে হেৰি। কয় যে ভগৱানে এফালে দিলে এফালে নিদিয়ে। মানে ড্ৰিম বস্তুতটো নাই দিয়া, বডিটোয়ে ভাল,
সেইটোয়ে, নহয় এতিয়া তুমি শকত আছা নহয় ঠিকে আছা, যেতিয়া তুমি ক্ষীনাবা। তেতিয়া তুমি শকত হওঁ হওঁ বুলি ক'লেও তুমি লগতে শকত নোহোৱা, মানে ক্ষীনৰ-
এ মই নাজানোঁ হা, মোৰ লগত সেইটো বস্তু হ'ব নে নহ'ব। মোৰ মানে ইমান ঠিক নাই হা, কাৰণ কি হয়- মই মানে ঘপকে কিবা এটা বস্তু মানে অকণ যদি। বা মোৰ যদি ভাত কেইটা মানে এহেতাও বেছিকে খাই দিওঁ, মই মানে শকত হৈ যাওঁ লগে লগে। মোৰ মানে মেটাবলিচমটো বহুত শ্ল'।
উম্, নাই মানে, উম্। মানে মানুহ কি জানা, বেছি ফেটচ হ'ব নালাগে। কিন্তু মানে সুস্থ সবল হৈ থাকিব লাগে আৰু।
অ', সেইটোৱে, এই মোৰ লগৰ দেখি- কিছু মানে বহুত ক্ষীন মিন বহুত ক্ষীন মিন সিহঁত। সিহঁতে কিন্তু খায়ে থাকে, খায়ে থাকে ফাচ ফোডু খাই এগাল মান বহুত কিবা কিবি খাই থাকে আৰু দিনতো কলেজ আহিলে ভাত খাই আহিব। আকৌ কলেজতো কিবা খাব।
তুমি হেৰি, কলেজ যোৱা আগত তুমি মানে ফাৰ্ষ্ট ফাৰ্ষ্ট কলেজ, তুমি মানে মৰিগাঁও কলেজত হায়াৰ ছেকেণ্ডাৰী, হয় উম্, পা পঢ়িছা নে অকল কলেজ-
নাই নাই অকল কলেজ পঢ়িছোঁ, মই হায়াৰ চেকেণ্ডেৰী বেলেগত পঢ়িছিলোঁ।
অ', তুমি ফাৰ্ষ্ট আহোতে ক্ষীণ আছিলা ন, মই মানে এদিন তোমাৰ টেগত দেখিছিলোঁ হা। এতিয়া নহয় আৰু ফাৰ্ষ্ট ফাৰ্ষ্ট, মই দেখিছিলোঁ তেতিয়া। তুমি আৰু তোমাৰ লগৰ বান্ধৱীজনী ন, তোমালোক দুইজনী ক্ষীণ আাছিলা ন। তাইতো বহুত ক্ষীণ আছিলে, একদম মুখ খন তাই অ',
ক্ষীণ আছিলোঁ।
তাইতো মুখ খন পুৰা যোৱা হৈ আছিলে অ', তাকে মই মানে এদিন কিবা ঘপকে হা, এনেকে টেগ মানে। কিবা তোমাক ৰিল পঠাওতে নে এনেকে কিবা ফটো দি ফটো তুমি দিওতে এনেকে উপলব্ধিটো ঘপককে মানে লাগি গ'ল হা
অ'।
তাৰপিছত মই টেগত দেখিলো মই বোলো অ' বাপৰে মই এই বোলো ইমান ফটোত টেগ কৰি থৈ দিছো এনেকে চাওঁতে মই দেখিলো দেখিলো নহয় তোমালোক দুইজনীক ফটো, মই বোলো বাপ্ৰে ইহঁত দুজনী বহুত খিন আছিলে আগত
অ' খিন আছিলো আগতে এই কলেজ গৈ গৈ ফাষ্ট ফুড বিলাক সঁচাকে ঠিক আছিলে তেতিয়া মই মানে এতিয়া ফটো কেইখন চাওঁ নহয় আগতে মানে মুখৰ যিটো মানে কিউটনেচ সেইটো মানে ধৰিব পাৰে আগতে, মানে এতিয়া নাথকা নহয় কিন্তু আগতে বেছি ভাল আছিল।
এতিয়া মানে কিবা অলপ ডাঙৰ বয়সস্থ টাইপ লাগা হৈ যায়।
অ' মানে মানুহ শকত হ'লে বয়সস্থ নিচিনা লাগে মোক মায়ে সেইটো কথা কৈয়ে থাকে যেনিবা। তাকে অকমান খিনাব কৰিব লাগিব অহ আগৰ মানে চেহেৰাটো ঠিক আছিলে।
তোমাৰ লগৰ জনী কিন্তু মানে কি জানানে তাই মানে মুখৰ